হেল্ল'
ভাতটো আহিছে ভালকাই
অ হৈছে
কি কৰিছ
এ এনে হৈছিলো চিনিলো হেল্লো হেল্লো মই তুম দিছে
আহ
ইপুনে বৰষুণ দিছে নে
নাই দিয়া ৰ' দি আছে অ
অ আমাৰ এতিয়া ৰ'ড নাই
ৰাতিপুৱা অলপ বতৰতটো এনে সেমেকাা কৰিছিল এতিয়া ৰ' দি আছে পিছলে যদি দিয়া নাযান জানোৱাৰাৰু
আমাৰো অলপমান দিছিল একো গুচি গ'ল আকৌ বৰষুণ
অলপ অলপ গৰম আছে সিমানো নহয়
অ আমাৰ এতিয়া নাই গন চ
উ বাকী ঘৰৰ মানুহে ভাত খালে হেল্ল'
ভালে ত ত
আমাৰো খালে মাতটো অা নাই ভালকে হেল্ল'
খালে ততৰ
হেল্ল' এইবাৰ আহিছে অ আহিছে দে মোৰতো
অ আমাৰ ইয়াত কি বঢ়িয়া বতাহ মাৰি আছে
অ আমাৰ এতিয়া নাই বাৰু এনেই
অ আমাৰ এতিয়া নদীৰ পাৰ না বঢ়িয়া বতাহ মাৰি থাকে
উম
উ
এনেই দে
অম
লাইন চাইন আছে নে নাই ঘৰত
চেলাইন
অ বা বা আমাৰ কিব অহা যোৱা কৰিছে কিয়
আমাৰ আছে আৰু যোৱা নাই আজি কিহেৰে ভাত খালি
এ ভাত কেৰেলা একদম বেয়া পাওঁ
হে হে হে
তই
আমেই দি ভাত খাইছো
আম
অ আমেদি সানি কিনে খাইছো
অমা ভাল লাগে না
পোহা নাই অকল আম
কেনে লাগে ভাই
মজা লাগিছে
তুমি পোৱা নাই নেকি
ঠাণ্ডা ঠাণ্ডা লাগি যায় একদম গাটো ভাল লাগে তৌ সেনেকা খাবি বেছি গৰম লাগিলে থাকলে
অ ম এ আম অনা হ'লে আমটো এনে খাব খাই পোৱা নাই
অহ
এইটো হোৱাৰ পিছত মই তোক মাৰিম হা
অ
তাৰপিছত আকৌ তই মাৰিবি ত আকৌ মই মাৰিম আকৌ তই মাৰিবি সেনেকেই আমাৰ এছ এছ কৰিব লাগিব
তাকাতোন এটা কথাই কৈ থাকব লাগব চাগে ন
এ কিবা কিবি কৈ থাকিলে হল আৰু কি আছে
উম
এনেই আৰু জুই আহে মাথাত
কালি মই বান্দৰ খেদব গৈছো ৰ
কিয়
ওপৰত উ বান্দৰ যি ধম ধমাই আছে টিঙত লাঠি লৈ বান্দৰ হব গৈছো
অ তততেনে আহ
উম
আজি গৈছিলি ৰাতিপুৱা
নাই
এনেই আছে দিনটো
এনেই মানে অ গা ভাল নাছিলো শুই আছিলো
হ
এই মাজতে টোপনি আহে এই আৰু সাৰ পাও
অ মই বোলো গৈছা নেকি
নাই ৰাতিপা অ ৰাতিপুৱা উঠাত দেৰি কৰিছো সু
অ
কেইটাত চাৰে এঘাৰটা মানত উঠিলো মই
অ হয় বছ আগিিবালত থ
উঠি কিনে আৰু মুখ হাত ধুই কিবা আলু খাই কিনে আৰু বাগত দিছো এইেইটোো এইখন বিচিনা মাজৰ ৰুমটোৰ বিচিনাখননত
উম
এতিয়া আৰু যাবই লাগিল ৰ পঢবা এন লাগে
উম এ আৰু এইম গেই যাব আৰু কদম
তাকাতন
অ
আৰু শিপিনৰ কেনে
স সিপনে মানে আমাৰ ন
অ
আছে লগচান নাপাে যোৱা নাই ন বহুত দিন ভত আৰু এই ৰাস্ত তাৰ কিবা কাম কৰি আছে এইেইবোৰ গাড়ীয়ে চাৰ বা উন্দ হ
আৰু তোৰ পিনে কেনে খবৰ
হা
তোৰ পিনে কেনে খবৰ গলো
অঁ খ ভাল
হম হুম হু
উম ঘৰ
মত নাই
নাই
নাই
মাজতে নাছিল মাজতে নাছিল নেকি
তই যে মাটত আহাইছিলি তিতানচোন কলা
ন এ হে এৰি দিছে
অ
আহ ভালি আ।
মোক আৰু কৈছিল আহাৰ কথা মই আৰু কি আহিম এ।
অ আালাগে নালাগে
হয় এ
শক যায়
মই আজি দুদিনমান আগত এটা বস্তু দেখিলো ৰ। মানে স এ নতুনকে এটা লৈছ মানে
উম হু হু
খলি যি হেন থোপ্ৰা
উম হম
একোৱে নিমিলে।
উম বুজ্তা বুজা
উম পস্তাব পস্তাব বহুত বেয়াৈ পস্তাব পাব ৰ বাহটো যেতিয়া পাব এ মোক মানে এটা সময়ত মানে কৈছিল যে কিমান সময় থাকে দেখা পাম ৰ মানে এ নলোৱাকে নুঘুৰাকা ধ কিমান সমৰ নিজে ললা
তাগে
উ
এইবোৰ আৰু বিশ্বাস কৰোৰ নৰি য
সেইতো
উম
পাব ৰহ বটো পাব
তাকেেত
আহতগিল প সত্য বচোন
ন
এ হাগিলা।
অ নাম নকবি জাগাাতটো
অ এ তাতে যোৱা কথা আছেচোন
ধৰ্ষণ
উম
অ কি বৰে
যাম বুলি কৈছাাম আৰু
অ অ পৰীক্ষ বোৰ খাই যাব আৰু
তো আমাৰ ইটোুৰো পৰীক্ষা
অ গ
পৰীক্ষাতটো যদি থাকে তেতিয়াাহ'লে
উম মিলাই মিলি কৰিব লাগিব
সেইটোো আমাক বাৰগেইটা নে নিম দিম বুলি ঠগে আছে
হ
মইতো আজি কেইদমান আগতে সুধছো যে কেইটা নিবিি মোক আৰু হয় নি দে তহঁতৰ যুদ্ধ গিলা মৰক
ইজত
এ এইটো পৰীক্ষা চৰীক্ষা এইবোৰ
আমাৰচোন পৰীক্ষা নাই আহতি
নম্বৰে যে পৰীক্ষাটো হয়
অ সেইটো ব কেতিয়া হয়
টো দুইদিন মানে দুইদিনে হ'ব এক দিনে তিন টকা নহয়
নাজানো আমাৰ হোৱা নাই মানে এইটো এইটো পৰীক্ষা দি পোৱা নাই আমি
আমাৰ যোৱ বাৰত হৈছিল
মই যাব নহ'ল আমাৰ ডাইৰেক্ট এ পন এশ
অ এইটো হ'ব অহ। উচ দে এইবাৰ বা কি কৰে। তে উ এদ দুদিন হয় এদিন তিনিটা এদিন তিনিটা
এইটো এনেকে খাবব নালাগে বেয়া ন এইবোৰ কিবা লাভ আছে নেকি পা পতি কিনে সেইটো পঁচিশ নম্বৰ কাৰণে তাৰিখ পঞ্চাশ বা এশৰ বাট হয় ন তেতিয়া মানে পঢ়ও সময় থাক।
সেইয়েতো আৰু এটা বস্তু কি জানানা কৈ ন দে হতি কি কি আহিব মানে ডাইৰেকট কৰি। কথাটো পাতি দে। নে আগতিয়াকে কৈ দিলে অলপ সুবিধা হয় পঢ়া পাতিটো।
উম এ এইটো ইমান নাচাই নহয় এইটো জাষ্ট কিবা কে দিলি হ'ল আৰু এইটো মানে আমাৰ ইয়াৰ পৰাহে পাতে সৌ একদম সৌ ওপৰৰ পৰা নাপাতে নহয়।
অ নাই নাই ক সেইৰ পৰাই পাতে
অ আমাৰ ইয়াৰ পৰাই পাতে
উম ইহ বাকী মাহান চব যাই আছে তাহাঁতৰহে যাবা হোৱা নাই
দু দু ষ্টাৰ্ট হৈছে নেকি?
কাৰ
আৰাম্ভ হৈছি যোৱাটো। এহঁতি চব যাম যামকে আছে।
নাই অ পায়।
আহ ব বহুত টাইম আছে হপাই ম গম নাপাওঁ সেইটোৱেইটো। এ মোক বগা মোজা লাগে। জাননা হে সৰু সৰু যে মোজা
অ অ বুইছো দে সেইটো সেইটো আছে। মোৰ আছে সেইটো
ক'ত তু তু মানে মোক সেই নালাগে দোকানৰ পৰা লাগে।
সৰু সৰু মোজা ভৰিত পিন্ধা। একদম সৰুটো দীঘলটো নহয়।
একদম সৰুটো মানে অকমান যে অলপমান দীঘল।
অ বুজছো দে তো সেইটো আছে মোৰ বৰ মই আগতে পিন্ধি গৈছিলো নহয় সেই
অনলাইন নালাগে মোক অফলাইন লাগে
দিলো অ
চোনোক পায়
অ পাইছে পাই কিন্তু মই সেই পৰা কিনছিলো সেই উমহ হয়ৰ পৰা কিনিছিলো
অমাৰ ইয়াৰে
নহয় এ তাৰে পোৰ এ তই আৰু সি পিনৰ যি গেছিলি যি অকলে আমাৰ এৰে পৰা যে গৈছিলি বাহিৰে বাহিৰে গম পাইছা না
অ
তাৰে এখনত পায়
অ তাৰ সি ওচৰত
হেই নহয় অ
আমাৰ ইয়াৰ পৰা কিনছা আমাৰ ইয়াতে
আহ
অ এ ঘূৰি পিনে
মই তহতৰ পৰা কিনা নাই
তহ তহ তহত তহ তোৰ দাদ পৰা কিনিছে না
নাই কিনা
এ ভগৱান দেই হৈ গল থ মই তোক ফুৰি আছো উম